হেল্ল', ভাই
অহ, শুনিছো তুমি শুনিছানে?
শুনিছো - শুনিছো কি কৰি আছা ভাই?
এ অলপ বাইক লৈকে ফুৰিবলৈ আহিলো অলপ। ছাইডত তুমি?
এ মই আছো ৰ'বা আজি ঘৰতে আছো ৰ'বা অলপ পিছত যাম চাগে আবেলি ওলাই আব -আবেলি মানে আবেলি টো হৈছে অলপমান ৰাতিকে ওলাই যাম চাগে সাত
হয় ৰাতি -ৰাতি মানে ফুৰিবলৈ যোৱা?
এই যাও অলপ চলপ
হম মই অলপ বাইক লৈকে আহিলো ফুৰিব কাৰণে মানে ঘৰতে এনে বহি বহি এলাহ লাগিছে মানে বাইকটো মানে চলোৱাও নাছিলো বহুত দিনৰ পৰা সেইটো অলপ চলালো'অ
খাল- খালা নে কিবা সন্ধিয়া?
এতিয়া খোৱা নাই আৰু বাৰু অলপ পিছত খাম।
তাকেতো আজিকালি সন্ধিয়াটো বহুত দেৰিকে হয় ন' সন্ধিয়া বুলিহে ছটা বাজিল মুখত এতেই বহীছো কোনটো সন্ধিয়া হোৱাই নাই
উম -উম তুমি ঠিকেই ক'লা আৰু সন্ধিয়া বুলি ছটা বাজি গ'ল কিন্তু সন্ধিয়া হোৱাই নাই
সাতটামান বাজি যায় ৰাতি হুৱাতে পুৰা
ভাল লাগে মোক
অহ, মোকো ভাল লাগে মক ডাঙৰ দিন বোৰে ভাল লাগে মানে
মোকো দিনটো মোকত দিনটো লামভাই ভাল লাগে সৰু দিন ঠাণ্ডা দিনত জল্দি ঠাণ্ডা হয় কিন্তু ঠাণ্ডাটো ভাল লাগে দিনটোৰু হয় সেইটোয়ে বেয়া লাগে
উম, মানে গৰম দিনৰ বেলেগ মজাত ঠাণ্ডাৰ দিনত বেলেগ মজা দুটাই বেলেগ।
অইটো এইটোতো হয় বাৰু ঠিকেই কলা। এনে তুমি বাইক চাইকত ফুৰিকে ভাল পোৱা নে?
আহ বাইক চাইকত ফুৰি ভাল পাও মই বেছি বাইক নচলও বাৰু স্কুটিয়ে বেছি চলাও মানে য'ত য' ত ইস্কুতিতে যাওঁ।
হয় নেকি? তোমাক বেছি ভাল- ভাল লগা বাইক নে ইস্কুতি?
বাইক- বাইক।
হয় নেকি অহ।
জেড এক্স তেনাৰ আশা আছে। মানে কিনিব কাৰণে চাও কি হয়।
এ মোক এনেকুৱা টাইপৰ বাইক বোৰ ভাল নালাগে মোক মানে নৰ্মেল বাইক বোৰে ভাল লাগে তোমাৰ যেনেকে ধৰক এফজেত বোৰ এনেকুৱা যাম্মহাৰ বাইক বোৰে সেই এফজেত সেফজেত ভাল লাগে।
পালচাৰ চলোৱা নে পালচাৰৰ বাইক কোনটো? বম পিক আপ আছে।
পালচাৰতটো মই চলাইছো কিন্তু মই এন এছ এ ভাল লাগে তোমাৰ এ পালচাৰৰ। আৰু বেলেগ
এছখন মইয়ো চলাইছো এন এছ খনৰ কিন্তু বহুত পিক আপ।
অহ, সেইখনে ভাল লাগে তোমাৰ টি এখন পালচাৰ যে আছে টু টুৱেন্টি এখন মানে নে স্প পিক আপটো ভাল আছে কিন্তু মোক লুকচটো ভাল নালাগে যি ওৱান টুৱেণ্টি ফিফটি আছে সেইবোৰ গাড়ীবোৰ বেয়া নহয়। গাড়ীবোৰ বিৰাট ভাল কিন্তু, লুকচটো ইমান ভাল নালাগে। কোনটো?
তোমাৰ বয়চটো পুৰা আটকি- আটকি আহি আছে কিয় বা তোমাৰ নে তোমাৰ বয়চটো পুৰা আটকি- আটকি আহি আছে এটো কিবা তুমি নেত -ছেট নাই নেকি তোমাৰ? শুনিছেনে? তোমাৰ কিবা নেটৱৰ্কৰ প্ৰব্লেম আছে নেকি?
নাই -নাই নেটৱৰ্কৰটো প্ৰব্লেম নাই হেল্ল।
হয় নেকি তোমাৰ ভইচ মানে পুৰা আটকি- আটকি আহি আছে সেইকাৰণে বুলি কলো।
এ এতিয়া শুনিছো ন',
অহ শুনিছো বাৰু তুমি শুনি আছ নে মোৰ ভইচ।
অহ, তোমাৰ ভইচ ক্লিয়াৰলি শুনি আছো হয়।
অহ, মানে মই ক'লো তোমাৰ যিহেতু বাইকবোৰ আছে বাইকবোৰৰ ভিতৰত মোক এনেকে চিধা হৈকে চলাও বাইক বোৰ ভাল লাগে যিহেতু শালিকে চলাই নহয় যেনেকুৱা আৰবান ফাই এ আফজে এইটো কি বুলি তোমাৰ হয়। জেডএক্স ষ্টেণ্ডাৰ টো শালিকৈ চলাব এইটো তোমাৰ অহ ত চিচিৰ ওপৰলৈকে চিধাকেও চলাব পাৰি। কিন্তু তোমাৰ লুকচটো পুৰা হালি দিয়া বনাই ন সেইকাৰণে মানে হালিবই লাগে। উম আৰু মই। টো তোমাৰ আৰ ৱান ফাইভ একবাৰ চলাইছিলো এই ভাল পোৱা নাই মই।।
গোটেই পিঠি সালাই দিব লাগে।
অ', এটোয়ে এইটো বেয়া পালোম আৰু। এনেতো ভালে লাগে কিন্তু বহুত হালিব লাগে নহয়।
তাকেতো চে -চেবিলাক উম বা বাইক। কৰ অলপ লুকচটো ভাল এইবিলাক বাইক হালিকেনে চলাব লাগে আৰু সেইবিলাক বাইক মানে ঠিক-ঠাক পজিছনত এইবিলাক চিধা হৈ চলাব লাগে। মই বাৰু এন এক্স চলাইছোঁ। পালছাৰ এন এক্স বাৰু বাকি পালছাৰৰ মডেল চলোৱা নাই আৰু।
উম উ উম উম অ'- আ- পালছাৰ এন এছখন চলাইছে। এন এছখনতো মইয়ে চলাইছোঁ। এন এছ তো ভালেই লাগে। তোমাৰ অ' মই বাইকৰ ভিতৰত বেছিকে ভাল লগা চলাইকে কমফৰ্টেবল লগা এফ জেডটো ভাল লাগিছে ম ক। তাৰ পিছত যিহেতু নতুন মডেলটো ওলাইছে নহয়, ব্লেকটো মানে, সেইটো বিৰাত ভাল লাগিছে। এনে মোৰ লগতো জিকছাৰ আছে। তোমাৰ ছুজিকিৰ হয়। চুযুকিৰে অহ চুযুকিৰ গা -গাড়ীবোৰ ভাল লাগে।
ঠিকে আছে কিন্তু মই ভাবো আজিকালি মানে তুমি দেখা পাইছা চাগে। বাইকৰ মানে বাইকাৰবোৰৰ বহুত এক্সিডেন্ট হৈ আছে। মানে বাইকাৰ বা
তোমাৰ চোৱা, নিজৰ মানে ছেফটিটো চাইকে চলাব লাগে। তোমাৰ যি যেনেকুৱা বাইক পালোঁ মানে, দাবালেটো উভ, তেনেকুৱাতো সম্ভৱ থাকিবই ন'? সেইকাৰণে তুমি লিমিটত চলোৱা। তোমাৰ বেছিতো বেছি ফৰ্টি মান চলোৱা। ফৰ্টী- ফৰ্টী ফাইভ সেনেকুৱা চলালে মানে এক্সিডেণ্ট হোৱাটো সমস্যা নাথাকে, মানে চান্স নাথাকে। আৰু পিছৰ পৰা আহি খুন্দাই দিয়ে কিছুমান, সেইটো বেলেগ কথা।
পিছৰ পৰা আহি খুন্দাই দিয়ে। কিন্তু কিছুমান আছে মানে আ ইফালে গাড়ী ৰখাটো খুন্দাইকেনে মৰি যায় নিজে।
সেইটোতো বেয়া লাগে বাৰু। সেনেকুৱাতো কাৰো নহওঁক সে- মই সেইটোৱে ভাবোঁ। যিহেতু দেখা বেয়া লাগে ন'। কিছুমান ল'ৰাই মানে নতুন - নতুন বাইক কিনে মানে হাতত এক্সিডেন্ট হয়। এইবোৰ বৰ বেয়া লাগে। মই বহুত লৰাক দেখিছোঁ। কে টি এম লয় নহয়, কে টি এম? কে টি এম লোৱাৰ পিছত মানে যেনেকুৱা ফালে নহয়, তোমাৰ নকবা। এ দিম সিহঁতে- আৰ পি এম লগাই দিব আৰু তোমাৰ ছাইলেন ব ব
তেওঁলোকৰ ফলত বহুত মানে শব্দ- শ- শব্দ প্ৰদূষণো বহুত হয় মানে। লাগাতকে বহুত শব্দ ন'?
শব শব্দ প্ৰদূষণটো কৰে - কৰে। তাৰ উপৰি ত- কাৰোবাত যাই গে খুন্দাই নহ'লে নিজে খুন্দে। নহ'লে উম, লগগিটা খুন্দায়। মোৰো কলেজৰ দুজন ফ্ৰেণ্ড আছিলে। সিহঁতে মানে ফুৰিবলৈ গৈছিলে। ফুৰিব গৈ কি আহোঁতে মানে, এটা গাড়ী মানে ৰাস্তাৰ ছাইডত থিয় হৈছিলে ইমান স্পীডত আহি ছে মানে, ৰাস্তাৰ ছাইডৰ গাড়ীটো খুন্দাইকে গাড়ীৰ চাক্কা ওলাই দিছে ভাবা, কিমান জোৰকে খুন্দাই ছে? এখন অ'ল্টো আছিলে। অ'ল্টো তোমাৰ পুৰণা মডেলটো। ইমান জোৰকে খুন্দাই দিছে
মোৰ মতে তুমি যিমান দূৰ কেপাচিটি মানে নিজে অ' থাকিব পাৰা, মানে চেহিব পাৰা, তুমি এইখিনিয়ে মানে বাইক অ' মানে স্পীডত চলাব লাগে। তোমাৰ
নহয় - নহয় - ন- এইটোতো হয় বাৰু। কেপাটিচি- কেপাচিটি ক'ব গ'লে মানো এশৰ কেপাচিটি আছে বুলি এনেকুৱা ফালিলে নহ'ব। লি তোমাৰ থা- ৰাখা এটা মই লিমিটত চলাও বুলি। এনেকুৱা লিমিট যেনেকা ফৰ্টি। ফৰ্টি বহুত টো চলালো মই ফৰ্টি- থাৰ্টিৰ ভিতৰত চলাও বুলি ভাবিলে। এইটো লিমিতত চলালে মানে তোমাৰ অ' একো নহয়। একো ৰিক্স নহয়। তেনেকুৱা খুন্দাই দিব। আৰু- আৰু ৰাস্তা- ৰাস্তা চাইকে ৰাস্- ৰাস্ ৰাস্তা চ- চাইকে চলাব লাগে। যিমান যিবা ইমানে খু ফালিব ফেলাই ফালিব মন আছে। এতিয়া হাইৱে আছে। ছিক্স লাইন হাইৱে বনাই দিছে, ইমান ডাঙৰ কিমান পাৰিবা এই? উম, খালী থাকে ৰাস্তা। দুপৰীয়া সময়ত খালী থাকে। দিনটো খালিয়ে থাকে। অ' মইতো মই কিত- কিমান বাৰ কৈছোঁ তাতে। মই ইমান ফালিব ভা ভাল নালাগে। মই চলা- বেছি চলালে মানে তোমাৰ, আগতে মই যেতিয়া নতুনকে বাইক লৈছিলোঁ তেতিয়া ময়ে স্পীড চলাইছিলোঁ। পাছতে কিবা হ'ল মানে বেলেগৰ এক্সি ডেন চেক্সিডেন্ট দেখিলোঁ। তাৰপিছত মোক ভয় বহি গ'ল। তাৰ
তোমাৰ কিবা এটা হ'লে তোমাৰ ম- মা-দেউতাৰে কিবা হব ন'?
উম, হে? মই নিজে এক্সিডেণ্ট কৰা নাই, মানে মোৰ কাষৰ এটা ল'ৰাজনৰ এক্সিডেণ্ট হ'ল। তাৰ এক্সিডেণ্ট দে খিলোঁ। মানে বন্ধু কেইটাৰো এক্সিডেন্ট দেখি কিন্তু নহয়, মনত এটা ভয় সোমাই গ'ল। স্পীড চলালে এনেকুৱা হয়, তেনেকুৱা হয়। তাৰপিছত এতিয়া মোৰ অ' তাৰপিছত মোৰ তে সেনেকুৱা হৈ গ'ল আৰু। তাৰ পিছত মই স্লো চলোৱা হৈ গ'লো। আকৌ কিছুবা- কিছুমানে কেতিয়াবা আহিকে পিছিয়াই দি পিছি - পিছিয়েছ - পিছ ছাইদেদি খুন্দাই দিয়ে। সেইদিনা এটাই খুন্দাই দিছে বুলিওতে মই পৰি গলোঁ, সি পলাই গ'ল। কি কৰিম? লাগা নাই বা- বাৰু। পিছেদি আহিকে খুন্দাইছে।
অ' কিছুমান মানুহ এনেকুৱাও আছে। লগাই কেনে পলাই যাই যে। মানুহটোৰ কি হৈছে? চাওঁ নামিকেনে মইতো লগাই দিলোঁ
সি তাৰ ভুল আছে, সেইকাৰণে পলা- উম - উম সি পলাই গ'ল। এ মানে ক'বাৰ ল'ৰা আছিলে। মই তাৰ গাড়ীৰ নাম্বাৰ ভিতৰত ফটো-চটো তুলি থলোঁ। তাৰপিছত ভাবিলোঁ আৰু পুলিচ কেচ কৰিম, হেন কৰিম, তেন কৰিম তাৰপিছত একো কৰা নাই মানে।
অ' ঠিকে আছে - ঠিকে আছে।
বেয়া- বেয়া লাগে নহয়, আজিকালি ল'ৰাবোৰ।
আ- আজিকালিতো নিঅ'- উ- উঠি অ উ- উঠি অহা ল'ৰা বোৰ আমাৰ দৰেতো, বা যি বাইক চলাব মানে, দেখিয়ে ভয় লাগি যায়।
সেইটোতো ঠিকেই ক'লা। যি- যিটো কে টি এম লয় নহয়, যিবোৰ ল'ৰাবোৰে সেইবোৰ মানে যেনেকুৱা ফালে আৰু বুলেট লৈকে যিবোৰে ফালে, এইবোৰ ভাল নালাগে্
বুলেট লৈ ফাল- ফালানটো বহুত ৰিক্সি কাম হৈ যায়।
অ' এইটোত মানে ব্ৰেকো ইমান কাঢ়া না
আৰু বুলেট একবাৰ তোমাৰ হালি গ'লে মানে, তুমি এইটোৰ বেলেঞ্চে কৰিব নোৱাৰিবা।
উম, এইটো বুলেট লৈকে ফালা মানে, বিৰাট ডাঙৰ কথা। টো মানে, ফালা মানে স্পীড চলোৱা, যেনেকুৱা বুলেট লৈকে বেছিকে স্পীড চলালে মানে তোমাৰ এইটো ভাৰী ৱেইট থকা গাড়ী ন'? লং ড্ৰাইভৰ গাড়ী। সেইবোৰ মানে শ্ল' একদম স্মুথ চলিব লাগে। অ' স্মুথ চলিব লাগে। স্মুথ চলালে তোমাৰ সেইটো গাড়ীটো ইমান ককাল-চকালৰ বিষ নহয়। ভাল গাড়ী এইবোৰ। সেইবোৰ গাড়ী চলাবৈ ভাল লাগে। কিন্তু এনেকুৱা স্পীড চলোৱা গাড়ী নহয় সেইবোৰ।
ধৰ আৰু গাড়ী তোমাৰ চুপাৰ বাইক সেই কেটাই হয়। তাৰ বাহিৰে একো বাইকে নহয়, মানে বেছি
অ' আৰু ঠিকেই ক'লা তুমি চু পাৰ বাইকে হয়। তাৰ বাহিৰে বেলেগ বাইকবোৰ তোমাৰ সেইটোৱে হয়, মানে নৰ্মেল বাইক আৰু নতুন এতিয়া নতুনকে বি এ ছিষ্টেমবোৰ ওলাইছে। তাৰ কাৰণে ভালে হৈছে।
অ' ঠিকে আছে অ'। ভালে হৈছে ভালে
দিয়া - দিয়া - দিয়া - দি- ডেন ঠিক আছে। তোমাৰ লগত ইয়াৰ বিষয়ে পিছত কথা পাতিম দিয়া ভাল
অ' - অ' ঠিক আছে। ৰাখিছোঁ দিয়া। অ'।
তে দিয়া অ'।